হেল্ল!
হেল্ল! কি ভাত-পানী খাই অলপমান ৰেষ্ট লৈ আছোঁ।
অঁ, তোমাৰ ল'ৰা দুটা কি কৰি আছে?
উম, ইহঁতেও শুই আছে। ভাত-পানী খাই শুই গ'ল।
অঁ, আজি মই তোমাৰ সেই বনাইছিলো কি কয়? অঁ, পলাও মাংস বনাইছিলোঁ।
অ, কেনেকুৱাকে বনাইছা?
তোমাৰ মানে, প্ৰথমতে মই চাউল ল'লো, চাউলখিনি অলপ সময় মানে তিয়াই থলো আৰু ধুনীয়াকে হেঁহ্ হেঁহ্ তিয়াই থোৱাৰ পিছত উম, কি কয়? এইবোৰ যে তোমাৰ গোট্ টা গোটা গৰম মছলা আছে যে আঁ ডাল চেনি, ইলাইচি সেইবোৰ মানে প্ৰথমতে তেলত দিলো। তেল বা ঘিঁউ ল'ব পাৰা তোমাৰ ক থা। মই তেলে ল'লো ঘিঁউ মানে ঘৰত নাছিলে। তাৰপিছত তোমাৰ এনেকে দি দিলো, দি কেনে ভাজিলো অলপ সময়। ভজাৰ পিছত তোমাৰ মানে, মই বিন, গাজৰ মানে এনেকে কাটি থৈ দিছিলোঁ। সেই কাটি থকাবোৰো তেলত দিলো। তুমি ভাল পোৱানে বিন, গাজৰ?
অঁ, ভাল পাওঁ, ভাল পাওঁ।
অঁ, মই বিন, গাজৰখিনি দি দিলো সেনেকে ভাজিলো। বাজি উঠি তোমাৰ, অলপমান চেনি দি দিলো দেই, অলপমান ৰংটো মানে অলপ উম, ওঁ ৰঙা ৰঙা হ'লে মানে খাই ভাল পাওঁ। ত ' মই অলপমান চেনিকে দি দিলোঁ। চেনি, তোমাৰ চেনি দিয়াৰ পিছত এ সেনেকে তোমাৰ কি কয়? দিলো তাতে সেনেকে ভাজি লৈছোঁ। চাউলটো দি দিলো, চাউলটো সেনেকে ভাজিলো। ভাজি উঠি কিনে মানে, তোমাৰ সেইবোৰ বাদামবোৰ যে আছে বাদাম
উম।
বাদামবোৰ তোমাৰ, ভাজিকিনেও তাতে দি দিলো মিক্স কৰি কেনে দিলোঁ। ভাজি আছো, ভাজি আছো তাৰপিছত তোমাৰ অকণমান জোখ মাত্ৰা পানী দি দিলোঁ। আৰু এটা হুইচেল দি দিলো আৰু। এটাই হুইচেল দিওঁ মই। এটাই দিছো সেনেকে মানে ধুনীয়া কে সোৱাদিছ পোলাও হৈ গেল আৰু বিৰাট সোৱাদ লাগিছে খাই। মানে মই তুমি আহিবা মই তোমাক খুৱাম। তুমি যে, হয় নেকি?
উম, উম। মই আৰু আজি হেৰি বলালো, হাঁ
কি বনাইছা? অ, কি বনাইছা?
মই, মই বনালো প্ৰথমতে এখন দালি এখন বনালোঁ।
অঁ।
এ চব মিক্সকৰি দালি এখন বনালো তাৰপিছত আমাৰ ঘৰৰে ভাতকেৰেলা আছিলে।
অঁ।
সেইটো আৰু অলপ বইল কৰিছোঁ। বইল, বইল কৰি পেলাই ধুনীয়াকৈ আদা নহৰু মছলা বিলাক পিচিছো পিচি পেলাই তাতে অলপমান বেচন আৰু সেই চুজি অলপ ময়দা সেনেকুৱাকে গুলি পেলাই এই ভাতকেৰেলা কেইটা সানিছো সানি পেলাই বেচ তাতে অলপ ধালিছো ৰিফাইনত সেনেকৈ খালে খাই ভাল পায় সিহঁতে এনে মানে অকল শুকান কৰি ভাজি খালে ভাল নাপায় তাৰপিছত অ বৰা বনাইছো আৰু তোমালোকে খোৱা না নোখাৱা বা নাজানো আমি আৰু গাঁৱলীয়া মানুহ না এইবিলাক খাওঁ উম কলফুল যে আছে কলফুল
অ
কল ফুল আৰু এই ঘৰৰে আমাৰ পাৱৰ চৰাই যে পাৱৰ চৰাই অ সেই পাাৱৰা চৰাইটো ধুনীয়াকৈ মাৰিলো ঘৰতে মাৰি পেলাই আৰু ধুনীয়াকৈ কুটি বাচি ললো গৈ পেলাই ঘৰৰে কলফুল এটা ছিঙি আনিলো কলফুলটো ধুনীয়াকে ধুলো ধুই পেলাই সে বগা বিলাক থাকে যে সেইবিলাক ওলাই দিলো তাপা ধুনীয়াকৈ মিহি মিহি মিহিকৈ কাটিছো কাটি পেলাই অলপমান সিদ্ধ কৰি লৈছো অ অলমান সেই লাগে নহয় টটকি টতকি লাগে সেইকাৰনে গোটেইখন বইল বইল কৰি পানীটো ফেলাই দিছো কিন্তু পানীতো ভাল দিয়াচোন হেৰি বইল কৰা পানীটো ভাল এইটো মাংস লগত দিলে তিতা লাগিব যে
অ
এত আৰু এনে বইল কৰি থৈ দিলো থৈ দিয়াৰ পিছত তাৰ আৰু তেলত অলপমান শুকান জলকীয়া পাঁচফোৰণ আৰু গোটা জিৰা সেনেকৈ দিলো দি পেলাই মাংসখনি ধুনীয়াকৈ ভাজিলোঁ ভাজি পেলাই তাতে আৰু আদা নহৰু মছলা যি মছলা খোৱা আৰু চোন সেইবিলাক মছলা কিবা কিবি মছলা দিলো তাত নৰসিংহৰ পাতো দিলো ভাল লাগে নৰসিংহৰ পাত গোন্ধটো দি পেলাই ভাজি আছো ভাজি আছো তেতিয়া মাংসখিনি অলপমান পানী অলপ দি পেলাই ঢাকনিখন ঢাক দি দিলো যেতিয়া মাংসটো ধুনীয়াকৈ সিজি গ'ল তাৰপিছত কল ফুল খিনি তাতে পেলাই দিছো তাৰ পিছত আৰু সেই খিনি আৰু ভাজিলো ভাজি পেলাই এখন হুম অলপ পানী দিলো তাছত ঢাকনিখন মাৰি দিলো তাৰ পিছত আৰু সিজা সিজা পিছত আৰু অলপ পানী দিলো ত ধুনীয়া কৈ থোপ থুপিয়া হৈছে ইমান ভাল লাগিছে খাই ভাল লাগে এনেকৈয় খাবাচোন কেতিয়াবা কলফুল আৰু হেৰি দি এনেকৈ ভাল লাগে আমাৰ এইবিলাক গাঁৱলীয়া খানা
হয় হয়
মো'ক অ ভাল লাগিলে খাই
তোমাৰ মানে কৰ্পুৰটোত তোমাৰ তোমাৰ বহুত আইৰনো পাই ন নহয় তোমাৰ দেহৰ কাৰণেও ভাল হয়নে স্বাস্থ্যৰ কাৰণে বিৰাট ভাল হয় কৰ
অ আমি এনে কলফুল বইল কৰি নাখাওঁ কাৰণ আইৰন খিনি পেলাই মাংস লগত খোৱাৰ কাৰণে এই পানী খিনি দিয়া নাই কাৰণ তিত তা লাগিব বুলি অলপ কেহা বা কেহাৰ দৰে লাগিব নহ'লে আমি ডাইৰেক্ট কলফুল টো আমাৰ ঘৰৰে কলফুল টো বহুত লাগিছে ধুনীয়াকৈ ধুই পেলাই ধু ধুই পেলাই কুতি পেলাই নুধু আমি ধুই পেলাই এই কুটি পেলাই ধুই পেলাই কুটি লওঁ কুটি ডাইৰেক্ট অলপমান তেল দি পেলাই পিঁয়াজ নহৰু জলকীয়া দি পেলাই ভাজি ভাকৰ দিয়াৰ দৰে ভাজি সেনেকৈয়ে খাওঁ কাৰণ গিতাই গাত লাগে আইৰন টো পাই সেনেকৈয়ে খাওঁ কিন্তু আৰু এই মাংস দিয়াৰ কাৰণে হে এইটো ভাজিলো বইল কৰি কিনে পানীটো পেলাই দিলো অ সেনেকুৱা ভাল লাগে খাই ভাত কেৰেলাও ঘৰত লাগিছিল কি হল এইবাৰ
তোমালোকৰ ঘৰৰে-ঘৰতে মানে ইমান খেতি কৰা নেকি
অ ইয়াত তিহ লাগিছে তিহ কেৰেলা ভাতকেৰেলাতো বেছি লাগিছে, লাগি আছে এতিয়ালৈকে
হয় নেকি
আৰু খালি স্কচ লাগিছিল কিন্তু এই বৰষুণ অঁ বৰষুণ হ'ল যে খোৱা কাৰণে অ এই পানীতলত জমা হৈ থাকে সেইকাৰণে গছবিলাক মৰি গল বেছি খাব নাপালো, বেছি খাব নাপ পালো আৰু ভাতকেৰেলা বিক্ৰীও-বিক্ৰীও কৰি আছো
ক'ত বিক্ৰী কৰি আছা তোমালোকে মানে মানুহক বেছা নেকি, বেপাৰী আহে লবলে
ন বেপাৰী নাহে এই ওচৰতে দোকান বিলাক আছে আমাৰ গাঁৱৰে নাঙলা, নাঙলা দোকান বিলাক পাই নহয় তাতে যদি দি আহা পাচি তাত দি অহা যদি তাৰ পৰাই বি-বিক্ৰী হয়। বিশ টকা অ', অ', পইচা পাওঁ গধূলি সময়ত চিঙি
হয়, হয়, মই মানে মোবাইলত দেখিছিলো আৰু তোমাৰ এনেকে ঘৰতে খেতি কৰিব লাগে আৰু এনেকে খে তি কৰিলে মানে তোমাৰ এ, ভেজালি বস্তুবোৰ নোপোৱা তুমি চব মানে শুদ্ধ বস্তুবোৰে পোৱা দিয়াচোন হয়নে।
উম-উম
এইটো এটা ভাল কথা হৈছে।
উম আৰু পানো আছে পান বিলাকো মুঠি কৰি-কৰি দি কি কৰোঁ বাৰ পাত কৰি দিওঁ দহ, এতিয়া অলপ পানৰ দামটো কমিল।
তোমালোকৰ।
অ, এতিয়া দহ টকা কৰি দিওঁ পইচা, পইচা আহে। ঘৰৰ গৰুও আছে অ'।
অ, তোমালোকৰ গৰু আছে মানে তোমালোকেচোন বহুত বস্তু নিকিনাকে হৈ যায় ন।
অ, গাখীৰ বিলাক বিক্ৰী কৰো, পনীৰ পনীৰ বনাও, পনীৰ আমি কিনিয়ে নাখাওঁ।
পনীৰো কিনি নখুৱা বাপৰে বিৰাত তুমি শুদ্ধ, শুদ্ধ চাইছো স্বাস্থ্য যুগ খাদ্য খাই থকা যে মানি
অ, উম, পিছত গাখীৰটো ঘৰৰে ঘৰৰে খাওঁ আৰু বিক্ৰীও কৰো দিয়াচোন আমাৰ এইফালে অলপ দামতটো কম। তোমালোকৰ হয়তো অলপ দামটো বেছি হ'ব পাৰে।
অ, তোমালোকে মানে দৈ, চৈও পাতা ন।
অ, দৈ পাতো দৈও বিক্ৰী কৰোঁ, কিয় তোমাক লাগিলে আৰু। দৈয়ো নিয়ে, বিহুৰ সময়ত বেছি বিক্ৰী হয়।
তোমাক যদি ধৰা, মই, মোৰ এতিয়া ধৰা কিবা কাৰোবাৰ যদি তোমাৰ এতিয়া বিয়া-চিয়া হয়। তোমালোকৰ তাত যদি দৈটো কিনিব আহে তোমালোকে বেচিব পাৰা ন, আগতীয়াকে ক'লে।
অ, আগতীয়াক ক'ব লাগিব আগতীয়াকে ক'লে দৈতটো অলপ গাখীৰটো অ, গাখীৰ টো অলপমান বেছিকৈ থৈ দিম, ধৰা দুইঘৰ, তিনি ঘৰ মানুহক কমকৈ দিম। দি পেলাই অলপ গাখীৰটো বেছিকে ৰাখি পেলাই দৈ কৰা পিছত নিব পাৰা, বিয়াৰ অৰ্ডাৰ, চৰ্ডাৰ দিব পাৰো।
ভালেই চোন, ভালেই আৰু মানে কি হয়, তোমালোকৰ পৰা ল'লে মানে মানুহে তোমাৰ ভেজালি বস্তু নাপায় হয়নে, যিটো মানে শুদ্ধ
বাহিৰ পাউদাৰ চাউ
হয়, হয়। তাৰপিছত মিক্স নকৰা ন। ঠিকে, আছে। অ', অ', গম পাইছো। হেল্ল'।